অ' কি কৰি আছা?
অ' মই জাষ্ট মাত্ৰ কামত আহিলোঁ মই এতিয়া।
হয় নেকি? অ' খবৰ পাতি ভাল?
উম, উম। বাকী, আজি তোমাৰ কি বন্ধ নেকি?
নাই মই একো নকৰোঁ দিয়া, কাম চাম নকৰোঁ মই।
অ' হয় নি। ঠিকে আছে। তাৰপিছত
খবৰ পাতি ভাল? হয় নেকি? ব্ৰেকফাষ্ট কি কৰিলা?
ব্ৰেকফাষ্ট তোমাৰ ৰাতিপুৱা ভাতে খাই আহিলোঁ।
ৰাতিপুৱা ভাতে খালা নেকি? অ' আজি অলপ অ' সেইটোৰ বিষয়ে কথা পাতোঁ দিয়া। অ' অলপ কি কি, তুমি কি কি বনাব জানা তাৰ খানা বনোৱাৰ বিষয়ে কথা পাতিম।
তে আৰু বা তুমি ডাঙৰ কথা কৈ দিলা, কি কি বনাব জানো।
হয় নেকি?
এ, মই এনে পানী গৰম কৰিব পাৰোঁ তাৰপিছত আৰু
চাহ, চাহ টাহ বনাব জানানে?
চাহ বনাব জানো, এনেকুৱাও নহয় যে জানো কিন্তু ইমান ভাল নহয় আৰু।
হয় নেকি? অ' বেছিকে কি কি বনোৱা, তুমি ঘৰত এনে?
হা,?
ঘৰত এনেই কি বনোৱা?
ঘৰত ক'ত বনাওঁ আৰু এ, বন্ধ থাকিলে কেতিয়াবা আৰু চাহ বনালো আৰু সেটোৱে আৰু।
হয় নেকি, অ, মইতো বাৰু চব জানো বনাব।
বা ঠিকে আছে, আৰু বিয়া পাতিলে তাৰ পিছত আৰু তোমাৰ টেনশ্যন নাই আৰু। ৱাইফৰ পৰা, একদম খুচ হৈ যাব, একদম বনাই খোৱাই থাকিলে।
এতিয়া ক'ত বিয়া পাতিম, বিয়া পাতিলে সময় লাগিব বাৰু তোমাৰ মই বনাব জানাতো, বেছিকে ভাল লগা বনোৱা বস্তু মাংস। মাংস বনাইকে বৰ ভাল লাগে। অ, মাংস খাইয়ো ভাল লাগে। অ, খাইয়ো ভাল লাগে, বনায়ো ভাল লাগে।
খাইতো ভাল লাগেই, বন
উম, তোমাক বেছিকে কি খাই ভাল লাগে, মাছ-মাংস?
ক'বলে গ'লেতো মাংসই ভাল লাগে, এনে।
মাংসই ভাল লাগে।
মাংসটো চবৰে ভাল লাগে, মাছ খাওঁ কি? কেতিয়াবা এই ডাঙৰ মাছতটো থাকে যে, এইটো কাটা নোহোৱা যে।
অ, অ, অ, কিমান?
এই, নাম- চাম নাজানো আৰু মাছৰ খালে হ'ল আৰু।
হয় নেকি?
সৰু মাছ কেইটাত, ভাল লাগে। কিন্তু বহুত কাটা থাকে এই নোৱাৰি খাব।
সৰু, মাছ
উম,
ৰৌ, মাছ ভাল পোৱা নে?
খাওঁ, মই।
ৰৌ মাছ, ভকুৱা মাছ, গৰৈ মাছ।
উম, উম, ভাল লাগে। নাই, এইটো খোৱা নাই, এইটো
মাচা মাছ, খাই পোৱা নাই? হয় নেকি, কেতিয়াবা মাছ মাৰি পাইছে নে?
হা,?
মাছ মাৰি পাইছে নে, কেতিয়াবা?
উম, মাছ মাৰি, এই আমাৰ এইফালে পানী হয় ন, এইটো এইবাৰতো আকৌ পানী বাঢ়িছে, আগতে মাৰিছিলো যেতিয়া নতুন, নতুন আহিছিলো। এতিয়া আৰু, আৰু নাই আৰু আমাৰ তাতে পুখুৰীও আছে তাতে বহুত মাছ হয়, বহুত।
হয় নেকি?
উম,
এতিয়া হয় নে?
উম, পুৰা একদম।
হয়, নেকি?
মাছৰ ছিজনত বা ক'বই নালাগে, পানীৰ ওপৰৰ পৰা জঁপিয়াই দিয়ে এনেকুৱা মাছ হয়।
হয় নেকি অ, ভালেই দেখোন। মাছ-মাছৰ কাৰণে টেনচন নাই।
উম, আমাৰতো মাছ চলিয়ে থাকে আৰু।
হয় নেকি? তোমালোকৰে ভাল, আ মইতো লাষ্ট টাইম সেইটোত মাৰিছিলো।
অ।
কি বোলে, আ আ আ দং আছে, দংখন
অ, অ, আচ্ছা।
তাতে ঢেৰ মাছ পাইছিলো।
উম উম মানে জাল পেলাইছিলা ন?
অহ, বন্ধ কৰিকে।
হা?
হেল্ল'?
অঁ কোৱা?
শুনিছেনে?
অ শুনিছোঁ, কোৱা?
পানীটো বন্ধ কৰি গে।
অ আচ্ছা।
মানে কি কৰিছিলো? তোমাৰ পানীতো নালা এনেকুৱা অ মানে দং আছে ডাঙৰ তাক সেই পানীটো সেই চাইডেদি যাব দিকে পানীটো এক চাইড সিচিকে তাৰ পিছত মাৰিছিলো, ধেৰ মাছ পাইছো ডাঙৰ - ডাঙৰ। অ সৰু - সৰু পাইছোঁ, ডাঙৰ - ডাঙৰ পাইছোঁ।
আ অ, আমাৰ ইয়াতো কেতিয়াবা তিয়া ত পানীৰ চিজান হয় ন কেতিয়াবা শুকালে আহে।
হয় নি, মাছ মাৰিবও বৰ ভাল লাগে মানে।
উম।
মাৰি থাকোঁ। ডাঙৰ - ডাঙৰ মাছ
আচ্ছা, আমাৰ এইফালেও এ পোৱালীকেইটা মাছ- চাছ মাৰি থাকে এইটো কি কয় পানী যেতিয়া শুকাই যায়।
অ।
অ।
মইতো মাৰি থাকো, মাছ মাৰিব বৰ ভাল লাগে, এ নকবা মাছ মাৰো মই। এতিয়াও কোনোবা কয় মাছ মাৰিব যাম বুলি হে বলা যাওঁ তেনেকুৱা ৰ ৰখা ৰখি নাই। বৰ ভাল লাগে।
ক'ত যোৱা? মাছ মাৰিব।
আমাৰ পানে এটা পুখুৰী আছে। তাতে যাওঁ নহ'লে অ দং আছে, দঙত মাৰোঁ আৰু
ডাঙৰ ডাঙৰ চেং মাছ, কুচিয়া
কুচিয়া মাছ ধৰি পাইছেনে? বৰশীত বম মাছ লাগে, বম ডাঙৰ ডাঙৰ মাছবোৰো লাগে এইটো কি
সহজ নহয় মাছ মৰা
মাছ মৰা অলপ ধ ব বৰশীত মাছ মৰা অলপ ধৈৰ্য্য লাগে আৰু। ধৈৰ্য্য নাথাকিলে নহয় বৰীশী মানে মাছ মৰা বহুত ধৈয্য লাগে আৰু তোমাৰ জালে হাত হাতে মাৰাটো সেইটোতো মাৰি যিমান মাৰিব পাৰে সিমান মাছ ধৰিব পাৰে আৰু বৰশীত মাৰাৰ কাৰণে আহ ধৈৰ্য লাগে আৰু বহুত সময়
এইটো হয় কিন্তু
অ ভাল লাগে মাছ মৰা এনেই মই মাছ মাৰা ভাল লাগে মাছ খাইকেও ভাল লাগে যেনেকুৱা মাছ যেনেকুৱা ফ্ৰাই কৰি খাই নহয় ভাজা মাছ আৰু কিছুমানে জোল বনাই জোলটো জোলচেকি ফ্ৰাই মাছটো বেছিকে ভাল লাগে মানে অ ফ্ৰাই মাছ তত য কোনো বত ডাঙৰ মাছটো ফ্ৰাই কৰিকে বনাই নহয় সেইবোৰ মাছবোৰ খাই বৰ ভাল লাগে তেনেকুৱা মাছবোৰ খাই থাকো আৰু মাছ খোৱাটো ভালো মা মাংস থাকি মাছ খোৱা ভাল হয় ভাল বুলি কম নাযায় আৰু তেনেকুৱা মাছ খোৱা যায় বহুত খাও
উম
তুমি কেতিয়াবা আ নিজে বনাইছানে মাছ
নাই এই বা মাছ বনাম হৈছে আৰু এ মই ভালকে এ ভাত বনাব নাজানো মাছ বনা
হয় নেকি এই মাছ বনাব ইজি আছেতো মাছ বনোৱা ইজি হয়
সেইটো হয় কিন্তু এই তেলত দিলে বাপৰে বৰ ভয় লাগে এই তেল চেল চিটিয়াই উম বহুত কিছুমানে থাকে ন তেল এইটো কাৰণে
অ তেলটো ফুটি যায় নহয় তাৰ পিছত তেলটো চিটকি চিটকে ক'বাত অ মুখে চুখে লাগিলে বেয়া এইটো হৈ যায় ন ফুলি যায় সেইকাৰণে বহুতে নাজানা মানুহ বোৰে মাছ বনাব নাজানে
উম উম
একবাৰ মোৰ এনেকুৱা একচিদেণ্ট হৈছিলে কি হৈছে মানে মই গেঞ্জি পিন্ধা নাছিলো হা এনে মাছ ফ্ৰাই কৰি আছিলো কি হল তুপকে ফুটি গল ই এ অ তেতিয়াই টোপকে মাছটো ফুটি গ'ল নহয় এই গাত লাগিল এই মাহ যি জ্বলিছে এই পলাই ফুৰিছে এ পলাই সেইকাৰণে অলপ মাছ ফ্ৰাই কৰিব অলপ ভয়ে লাগে সেইকাৰণে ইমান মাছ ফ্ৰাই কৰো নকৰো কেতিয়াবা কৰে দাদাই বনাই কেতিয়াবা বাইদেৱে বনাই সেইবোৰ এনেই খানা বনাব ভাল লাগে মোক
তেলতো ছিটিয়াই ন বোম ভয় লাগে
অ খাৰৰ যি চাউন ওলাই আৰু যি চিটিয়াই কিন্তু ফ্ৰাই মাছ খাবৰ কাৰণে ই মজা লাগে
অ সেইটো হয়
ফ্ৰাই মাছ খাওঁতে ভাল লাগে আৰু তোমাৰ আহ বহুত ধৰণৰ কি বোলে ত মাংস এনে ফ্ৰাই কৰি খাওঁতে
অ' বাই এইটো ভাল লাগে আৰু।
এইটোও ভাল লাগে মাছটো মাছৰ নিচিনাই ভাল মজা লাগে সেইটো।
উম।
কৰায় টাইপ বনাই আৰু তোমাৰ, বিৰিয়ানী খাইকে ভাল পোৱা নেকি?
এইয়া, থাৰ্টি পাচেন্ট নহ'লে- কিবা হয় নাই তেতিয়া বনাই এই ঘৰত, চবে মিলি বনাও আৰু তেতিয়া।
এনে বিৰিয়ানী চিৰিয়ানী খাইকে ভাল পোৱা নে?
উম বা এইটো ক'বই নালাগে বিৰিয়ানীটো মজা লাগে খাই।
বেছিকে কি ভাল পোৱা বিৰিয়ানী খোৱা নে তেনেকুৱা ঘৰৰে খানা খোৱা?
ঘৰৰে খাওঁ একচোৱেলি বাহিৰে ইমান নাখওঁয়ে মই।
হয় নেকি।
উম বাহিৰৰ মানে খাওঁ। কেতিয়াবা কাৰণ কি হয় অলপ খালেই মোৰ পেটৰ প্ৰব্লেম দিছে এইটো কাৰণে। কেতিয়াবা লগৰ লগত গ'লে আৰু খাওঁ আৰু সেইটোৱে।
ঘৰৰ ঘৰৰ খোৱা বেছি হেলডি।
উম এইটো হয় কিন্তু, আৰু খাই খাই ইমান ভাল নাই তাও- কিন্তু এইটোৱে বেছি ভাল একচেলি।
কেতিয়াবা মই বাহিৰৰ খাওঁ যেনেকুৱা, উম উম। বাহিৰত থাকিলো আৰু এনে ঘুৰিব যাই থাকো সেইকাৰণে মই বাহিৰত- কেতিয়াবা খাওঁ ভাল লাগে, আৰু বা ঘূৰিব যাওঁতে ঘৰত আহিকে খাওঁতে আৰু ইমান-
উম।
আগতো মানুহকেইটাই মানে ক'তবাত বাহিৰত গ'লে ঘৰত বনাই কেনে গৈছিল আজিকালি নাই এনেকুৱা। আজিকালি বাহিৰৰ পৰাই কিনি কেনে-
খাই অ য'তে ততে হোটেল হৈ গৈছে য'তে ত'তে তোমাৰ ধাবা হৈছে আগত- আগতে এনেকুৱা নাছিল নহয় যতে ততে পোৱা নাছিলে। আৰু তোমাৰ ঘৰৰ ঘৰৰে বেছি খানা খোৱা খোৱাইকে ভাল পাইছিলে। মই বহু দেখিছো। আগৰ মানুহকেইটা এতিয়াও তোমাৰ ধৰা টিফিনত লৈ যায় সিহঁতে টিফিন খানাবোৰ লৈ- এতিয়াও লৈ যায় টিফিন। এতিয়া টিফিন, অ টিফিনতে কেৰি কৰে। এনে তুমি টিফিনত খানাবোৰ লৈ যোৱা নে?
অ মইতো টিফিনে আনো কেতিয়াবা নহলে বাহিৰত খাই লও আৰু কেতিয়াবা ই। মোৰ জলদি ওলাও ন এইটো কাৰণে দেৰি হৈ গ'লে। মই বাহিৰতে খাই লও।
মই মানে টিফিনত ন মই টিফিনত আজিলৈকে খানা লৈ যোৱা- মানে ক'তো গৈছিল মানে মই এনেকুৱা নহ'ল মানে টিফিনত মই স্কুল লাইফতো কিন্তু - কেতিয়াও টিফিন লৈ যোৱা নাই পইচাই লৈ গৈছিলো মই লাইফত মানে-
নিবয়ে লাগিব। উম তাৰ পিছত আৰু ট্ৰেনৰ পিছত আৰু লোৱা নাই আৰু, ডাঙৰৰ হৈ গৈছো আৰু টিফিন লৈ কি কৰিম দেই।
আজিলৈকে মই সেইটো ৰেকৰ্ড নাই টিফিন লৈ যোৱা সেয়ে মোৰ- আদাতে নাই পানী বটলে লৈ নাযাওঁ এই ফ্ৰেণ্ডবোৰৰ খাওঁ এলাহ লাগে। কিতাপো চব লৈ নাযাওঁ, এই সৰু-
কিতাপ লৈ যোৱা নাই নে কি কিতাপো লৈ নোযোৱা?
নাই আৰু বহি লৈ যাওঁ, কিবা লিখিব হ'লে লিখো এনে নিলিখোঁ, কষ্ট! অ' দিয়া ঠিক আছে ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দিয়া, ডিচকাছ কৰিম দিয়া। উম দিয়া ঠিক আছে।